হেল্ল'
কি কৰিছা
আছোঁ এনে তুমি
এয়া মই আছো
বাকী ভাত পানী খালা
অ এই নাই বনাই আছে তোমালোকৰ
মই খালো এইমাত্ৰ খাই উঠিছে
আচছা দিয়া টাইমোতো হৈছে ন
উম টাইম হৈছেটো
এই হেৰি শুনাচোন এ এই নতুন কে কি কৈছা
খবৰ খাতি ভাল
অ মোৰ ভাল তোমাৰ
সেইদিনাখন মই তোমাক দেখিছিলো মাতিছিলো তুমি নামাতিলা
অ বেই নহয় নহয় মই তোমাক মই গম পাইছো হয় তুমি পিছত বেয়া পাবা মই তোমাক মাতিবও ধৰিছিলো কিন্তু তুমি গুচিয়ে গলা বেই
মহিলা আকৌ ইয়াৰ কৃতি উ হ'ল নেকি
হা
উম
হে এনেকা নহয় অ ব্র তেনেকা এ সেনেকা নহ মই এনেকা নহয় ভাই মই ভাবিছিলোঁ তোমাক মাত তুমি মানে তুমি আকৌ এনেকা কি কয় মই গুচি আহিলি এই ফিলৰপাত মই তোমক মাতিব চান্সে নাপালো কি যে হল হেতেন এই নতুন যে তোমাৰ মুভি চাব অসমীয়া কিবা আহি চিনেমাখন গম পাইছা নেকি
চুপচুপি চাব যোৱা নাই কাইলৈ টিকেট আছে কাই কাইা কাইলে যাম
অ কালি যাবা নেকি মোক কবা হা কেনেকে লাগে চাব চাই কেনে
অ কে নাই ভাল বুলি শুনিছো সেইকাৰণেহে নগলো হয়
মই তাকে মই ভাব লৈছো কাৰোবাক সুধিলো তোমাক সেইদি কল কৰিলো।
আচ্ছা তুমি
দাম ৰখা নাই নাই মই শুনিয়ে আছো যে ভাল।
তত যে যোনখিনি দি ন ভিডিঅ সেইখিনি চাই মানে। চিনিমাখন কেনেকুৱা হ'ব গম পোৱা গৈছে।
সেইটো, সেইটো, সেইটো, সেইটোৱেই, কিন্তু মই সেইদিনা অলপ মানে ক পৰা অলপ সুুধি লওঁ।
অ' মই ভাল আছে বুলি শুনিছো। চিনেমাখন, তে চাব, চাইহে নিজে চালেহে গম পাম আৰু দেই।
সেইটোয়ে মোক, চালহে গম। নিজে চাল, মানে নিজে চালে গম পাই যাম ন। কেনেকা কি চিনেমা।
সেইটোৱেই। খালি ৰোমানণ্টিক আছে অলপ কিবা- কিবি।
সেইটো লাগে কি, অ ভাল লাগিব সেইকাৰণে।
তুমি এতিয়া কাললৈ। যোৱা যোৱা বা।
মই- লগৰ লগৰ।
লগৰ, লগৰ লগৰ নে? লগৰ ছোৱালী মানে।
নাই--ছোৱালী-টোৱালি নাই অ'। সেই কি বেয়া কথাটো। ছোৱালী নাই ভালহে বাচি আছো বুলি ক।
তোমাৰ আছে নে নাই? ভাল পিছে।
হা
তোমাৰ আছে নাই?
মই ভাবিছো হা, যে' মানে মোৰ মন আছে হা। কিন্তু মই কি সঁচা কৈছো মোৰ মন আছে। বাত মই
অ'মইয়ো সেইকাৰণেই ৰখি আছো। মন মোৰো আছে কিন্তু, চেটেল হৈ লওঁ ফাৰ্ষ্টত।
কেৰিয়েৰটো অলপ চেতেল কৰি লওঁ। তাৰপিছত, সেয়ে, সেয়েই তাৰপিছত অলপ মানে। কেৰিয়াৰটো অলপ বনাই লওঁ।
অ' সেইটোৱেই। বৰ্তমান কি কৰি আছা?
বৰ্তমান মই এনে তোমাৰ ঘৰতে আচো। মই তাকে তোমাক ভাবিলো, এ- মই ভাবিলো তাকে কি। তোমাক সুধী লওঁ তুমি চাব যাব পাৰা, তুমি মোক কৈছিলা ন সেইদিনাখন যে মই চাব যাম বুলি তাকে মই তাকে ভাবিলো আৰু।
যাম, যাম। কাই-কাইলে টিকেটটো পালো। এই সেইদিনা, সেইদিনাখনে যোৱা কথা আছিলে মানে। কিয় জানা? টিকেট নাপালো।
অ' নগলা নেকি সেই দিনাখন।
নগ'ল নহয়, টিকেট নাপালে কি কবা আৰু। চিট, অল চিট বুকিং আছিলে। আমি মানে বুক কৰা কাৰণে দেৰি কৰিলো। গম পালা? হেল্ল'। হেল্ল'।
অহ। তাকে তুমি। মই, এ টিকেট আছে নেকি এতিয়া আৰু?
টিকেট নাই এতিয়া।
এবাৰ
কালিৰ টো গোটেই কেইটা বুকিং হ'ল। এতিয়া পৰহিলে প, ফাৰ্ষ্ট আমাৰ ছেকেণ্ড চ'।
তাকে।
তাকে মই যাম বুলি ভাবিছিলোঁ। অকলে গৈ ভাল নালাগে ন। তুমি লগত গ্ৰুপত থাকা ভাল লাগিব।
অ' এই অকলে গৈ পেলাই কতোৱেই ভাল নালাগে। অকলে গৈ পেলাই কিবা এটা ভাল, লৰা লগৰ লৰা হব লাগে এইবিলাক, মানে কিবা চালে ন অলপ ৰোমেণ্টিক লাইন ছোৱালী হ'লেতো অলপ ভাল কিন্তু, আমাৰ আকৌ গাৰ্লফ্ৰেণ্ড চালফ্ৰেণ্ড নোহোৱা মানুহ ন।
এ ছোৱালী বুলি কথা। নাই আকৌ
কিন্তু এইবিলাক লগৰ আমাৰ ছোৱালীজনী লগত মোৰ সঁচাকৈ লগলে ছোৱালী লগৰেই নাই মানে এতিয়ালৈে গম পাইছা
তাকে মানে কি যানা লা মানে লাগে এ যোন দখ মানে লাগে কিন্তু মানে এটা টাইম হলে ভাল আৰু বুইছ
অ চব বস্তু এটা সময় থাকে ন
উম তাকে সময় মাতে আৰু মই নহয় ক সময়তো কৈ দিম মানে হা তুমি ঘপক কলে একো ষ্টেপ নলবা হা মানে এতিয়া বুজি পাইছা নে কি বুজাইছো
উম উম
তুমি ঘপকাৰে একো নকৰিবা মানে মাক কৈ দিম তেতিয়া তোমাৰ মই মাক নিজে কৈ দিম তুমি ঘপক কেনে স্তেপ নলবা এতিয়া এ মই তাকে ভাবি থাকো হা যে এ খুব মানে কি জানা ল'ৰা চবৰ মানে তোমাৰ মেইন প্ৰব্লেম এইটো বুইছা চ ডাইৰেক্ সচা কৈছো আ মই ত দেক সেই হিচে এ তোমাৰ টেনচন বেছি হ'ব ল'ৰাবিলাকৰ কি হব যানা ঘৰৰ টেনচন আহিব প্লাছ তোমাৰ যদি এই যে তুমি বিয়া পাতিব বিচাৰা তোমাৰ ঘৰৰ ঘৰ এটা ভাল চে এটা ঘৰ লাগে আজিকালি হা চাপজ
অ
মই তোমাক লৰাজন তোমাৰ আজিকালি আজিকালি চবে বিচাৰে তোমাৰ তুমি যাক বিয়া পাতিবা তুমি বিচাৰা তাই যে হেপ্পি থাকক বা তুমি তাই বিচ তুমি নিজে বিচাৰি যে তাই অলপ ভালকে থাকিব পাৰে ন
অ সেইটোতো বিচাৰিম
ত' আজিকালি ঘৰ ঘৰটা ভাল লাগে ন হয় কি নহয় দেন তাৰপিছত ভাল চাকৰি বা নহ'লে ভাল এটা ইনকাম লাগে লাইক তাৰ মাহত তোমাৰ ত্ৰিশ মান ত এদিন যে মানে চব কমে কৈছো হা কিয় নো তুমি চোৱা অকলে তাইক অকলেতো তাইক নচলোৱা ন তোমাৰ ঘৰৰ গোটেই ফে মানে মাহঁত যদি আছে পাপাত থাকিলে এইটো যি হওক না ডাঙৰ ল'ৰা হিচাপে যদি দিবতো লাগিবই ন
সেইটোৱে
জইন ফেমেলি হব সেইটো কাৰণে মানে আজিকালি বহুত মানে মান লৰাৰ লাইফটো অলপ বেছি অলপ টান হৈ যায় পিছত মই মোৰ মতে
উ ম লৰা মানুহে জানিও ছোৱালী মানুহৰ মন গ'ল বিয়া হৈ যাব পাৰে
সেইটোয়ে বেয়া হব গ বেয়া বিয়া হৈ যাব পাৰে যদি ছোৱালী হাত ধুনাতো বিয়া হয় এনে লৈ ল ভাল ল'ৰা তাই ভাল ঘৰৰ ল'ৰাটাই যদি এই আচালী দেখা যদি ভাল নহয় তাইও মানে অলপ উ প্ৰব্লেম হয় হা তাই কষ্ট হয় তাই নিজৰ ভহৰিত খাৰ হ'লে আ সেইটো বুলি নহয় যে তুমি ছোৱালী লা বুলি বিয়া পাতি লবা তাই ভৰি খান খাৰাবো লাগে
অ সেইটো হয়
উ এতিবি তেনে কুৱা
বিয়া পাতিলে একেবাৰ হেৰি চলোছন নহয় কিন্তু সিহঁতৰ অপচন এটা থাকে যে বিয়াখনন হৈ গ'লে ল'ৰাটোৱে খুৱাব বা ল'ৰাটোৰ লগত থাকিব পাৰিবা
তেতিয়া ল'ৰা ঘৰত মানে লৰা ঘৰত মানে তেতিয়া তুমি তাই এতিয়া তোমাৰ এ এটা ক'ব গ'লে বজ নহ তোমাৰ এ এতিয়া দায়িত্ব এটা আহি যাব নোৱাৰ যে মোৰ নাম মই কৰিবই লাগিব কাৰণে মোৰ এতিয়া সংসাৰ খন আছে তুমি আগতে তোমাৰ ঘৰৰ পৰা তুমি লোৱা নিজৰ কাৰণে তুমি নিজৰ কাৰণে দিব লাগিব এতিয়া তাইক দিব লাগিব তুমি তাই নিজে এটা পু়হিব লাগিব এনেকা হৈ ন খোৱা দায়িত্ব তাই ল মই শুৱ মেলা দায়িত্ব ঘাৰৰ বিল তাৰপিছতে কাপোৰ হ'ল কিবা পৰব বুলি লাগিব নালাগে কোৱা
লাগিব সেইটো
মইো প মইচ টা কৈছো বুজিছা নে মই তোমাৰ হেৰি হিাপে কোৱা নাই এপটো হিচাপে তাক
সেইটো সচা কথা এইটো চব ল'ৰা মানুহৰ লাইফ থাকে মানে ছোৱালীজনী বিয়াত কৰি আনিলা বিয়া কৰ পিছত তাই তাইৰ খৰচ
তাকে আৰু আজিকালিতো তোমাক ক'ব গ'ল্ আ ল'ৰা ছাল বেছি তেনচন
অ'
তাই থাকিব নাথাকে। কি কৰিম লাইফত পইচা সে হয় কি নহয় কোৱা হয় কি নহয় কোৱা হা অ মোক মন তোমাক পুৰা প্ৰেকটিকেল কথাবিলাক কৈছো। কিবা এইবিলাক ফুট কৰা নাই বুজিছা।
এইটো হয় এইটো একদম মানে
অ!
বৰ্তমান পইচাক লৈ যোওক বৰ্ত পইচা! তোমাক চিনি পাই পইচা নাই তোমাৰ চিন নাপায়।
অ সেইটোোৱে তম পইচা আছে বুলি পইচাটো পইচা থাকিলে চব চিনিবা কিন্তু পইচাটো আৰ্ন কভাৰ কৰিব লাগিব সেইটোও জানিব লাগিব তুমি
অ সেইটো ত
তোমাৰ তুমি তুমি ল'ৰা তোমাৰ দচটা দিমাক কব লাগিব।
উম।
চাকৰি চাকৰি কৰি হলে মন হব তুমি বিজনেছত যাব লাগিব তোমাৰ হাতৰ বিদ্যা যাব মানে বহুত কিবা কিবি লাগিব ল'ৰা এটা হিচাপে বুজিছা।
চব ফাল লাগিব নহলে নোৱাৰি।
সেইটো। কিয় মই ক'ব বিচাৰছো যে ল'ৰা লাইফটো মানে। ইমানটা হেৰি নহয়।
ইজি নহয়। ইজি নহয়।
অহ ', সেইটো- সেইটো ইজি নহয়। আজিকালি টুথাউজেন টুৱেটণ্টি। চি মানে মই দুদিনত দেখি। কি আছো মানে তোমাৰ যদি। আজিকালি যদি তোমাৰ যদি এই যে ক'ব গ'লে। ভাল ইনকাম নাই বা তোমাক যদি ভাল কোনো ভাল হাল মানে চিনি নেপায় তুমি একদম মানে বে কাৰ পাৰ্চন হবা।
অহ ', সেইটো হয়।
তোমাৰ কোনো লগৰ হওক তোমাৰ কোনোবা ছোৱালী হওক যোনে হওক মানে তোমাক একো নুপুচিব।
নুপুছে যোনেও নহয় নুপুছে। সদায়নো ঘৰৰ পৰা কিমান বস্তু খুজিবা। তুমিয়ে কোৱা চোন।
তোমাৰ টেলেণ্ট। তোমাৰ পইচা তাত ধুনীয়া মানে চব লাগিব এটা ল'ৰাক।
চব লাগিব এটা ল'ৰাকে।
অহ ', যদি পাই গলে তুমি যদি কপালত যদি আছে ভাল এটা পাই গলা তো ঠিক আছে। দেন ঠিক আছে। যদি নাই তুমি। এল লাগিব তোমাৰ লাইফত যেনে তেতিয়া তুমি বিচাৰি থাকা। হয় নহয়।
হয় - হয়।
এনে তোমাৰ এনে মানে তোমাৰ মাইণ্ড ছেটটো কেনে তাৰ মানে চাব শুনিব বিচাৰিছো তোমাৰ মানে তোমাৰ ড্ৰীমবিলাক কেনেকা।
ড্ৰীম। কি এজন চাকসেছফুল বিজনেচমেন। আৰু এই যে, ভা-এজন ভাল তাবলিচ
কি?
এজন তাবলিষ্ট হোৱা ভাল।
বজোৱা নেকি?
বজাওঁ‌‌ অ'।
কি বজোৱা?
তাবলা, খোল, ঢোল, নেগেৰা, বাঁহী।
তাৰমানে তুমি মানে তুমি মেডিকেল লাইনত আছা? অ' কিবা গ্ৰুপ চোপ আছে নেকি তেনেকা?
গ্ৰুপ আছে অ', আমাৰ ইয়াৰে। লোকবাদ্য এটা আছে, নাম লোক
অ', ঠিকে আছে, মোৰো এটা আছে।
নাম?
ব্ৰহ্মপুত্ৰ। অৰ্কেষ্ট্ৰাৰে।
কি বজোৱা তুমি?
মই তোমাৰ তাৰ লিডাৰ।
আত্চা এটা ডিপাৰ্টমেণ্ট।
তোমাৰ এনে দবাটোত চম্ভালি দিওঁ।
অ'।
মেম্বাৰ ন'হলে, বাত কিন্তু মই লিডাৰ এতিয়া ৰখাই দিছো, মানে তোমাৰ তেতিয়া মানে তোমাৰ একজাম আছে ন', ত' বন্ধ কৰিছো বুইছা।
উম, একজাম সময় থাকে ন? সময়
সেইটো এতিয়া তোমাৰ বুত এবাৰ এগাছ মেট্ৰিক দিবটো। বেলেগত তোমাৰ আছো খোলত আছো, সেনেকা তোমাৰ নেগাৰাতো অলপ আছো মানে আছো চবতে অলপ, অলপ তাসত আছো মানে। গম পাইছা নে কি কৈছো? তাষ্ট। কিহৰ?
মানে বাদ্য খুলৰ বা হেৰি
নাই, নাই সেইবিলাক আহ সেইটো মই কোৱা নাই চবতে অলপ তাস্ত ত আছো টাস্ত, টাস্ত।
তাষ্ট কৰা আৰু চবতে।
মানে সবতে টাষ্টত আছো মানে ইমান হেৰিটো নহয় পাৰ্গত নপ
অ', মইও একেই হে।
ঠিকেই আছে দিয়া, থাকিব লাগে ন' থাকিব লাগে এইটো বুলি ইমান হয়। অ', হেইটো হেইটো হেইটো থাকে, সব থাকিব লাগিব তাকে টো